কি কৰিছা?
এ কি কৰিছো বুলি ক'লে আহিবহে আপুনি আৰু
কিয় বা
কিয় বা মানে এই যে কয় যে দেখাক দেখি কি কয় উঠিল গা কিবা এটা কয় নহয় যোজনা এটা অ সেই এতিয়া মানে কাম এটা কৰিলো এইকেইদিন মানে সেই মোবাইলটো পিটিকি পিটিকি থাকোঁতে ফেচবুক ইউত ইউটিউব এইবিলাকত মানে অকল গহনা বনোৱা ডিজাইন খোপা দেখিলোঁ দিনে ৰাতিয়ে সেইসোপাই আজি বোলো গামোচা এখন উলিয়াই ললো উলিয়াই লৈ আৰম্ভ কৰিলোৱেই নহয় হয় দুটা ডিজাইন বনাই মানে শেষ
মোও দেখিছো দেই গামোচা চাৰিতে বলে বৰ ভাল লাগে দেখোন
হে আজৰি
ন কি কি বনাইছা গোটে চেটটো বনাইছা
অ মানে হেৰি নিচিনাকে বনাইছো আৰু এই গলপটা নহয় আৰু এনেই যে থাকে এই স্ৱয় টাইপত বনালো সেইটো সহজ হ'ব অ অ মানে অকমান টেংগোল আৰু উম সেইটো বনালো সেইটো অকণ সহজ হ'ব বুলি সেইটো বনালোঁ তাৰপিছত আৰু এটা আপোনাৰ সেই আৰু হেৰি খনৰ নিচিনা কুঠাৰ খনৰ আগটোৰ নিচিনা নিচিনা মানে ডিজাইনটো অকণমান সেয়া গাটো চেপেটা বা বাকীকণ বহল যে
অ হেৰি কি দিছা মাজত কি দিয়ে তাতে
এ দাঠ কাগজ আছিলে এই যে কিবা অনলাইন ননা বস্তু বাপেকে এ যে আছিলে সেয়াকে ললো বাপেকে বোলো এনেইনো কিনি কিনিম বাৰু লাগে লাগিলে ভাল হ'লে অ বে বেপাৰ কৰি ধৰক ব্যৱসায় হিচাপে লোৱা নাই তটো সেই গাতো উঠ লাও আজিও কুহ ন টাইপেতটো সেই পিছফালে যে দিয়ে সেইটো সেই হেৰিয়ে যে আপোনাৰ কাপোৰৰ যে হেৰি বেগবিলাক যে প্লাষ্টিক সলনি যে দিয়ে যে এটা আছিলে হেৰি কিবা হেৰিৰ পৰা অনা কিবা ভি মাৰ্টৰ বস্তু বৰাওঁতে তিিলে সেইটো পেলাই দিয়া নাছিল ৰ সামৰি খোতেই ধৰিছিলো সেয়াকে উলিয়াই ললো বাপ পেকে
এইবিলাক বস্তুতটো কামত আহি যায় ন আচলতে বনাব জানিলে উ
বুলি চাও চোন গাটো উঠিলে যেতিয়া আজি শ্ষা নাই বোলা
তাৰ পিছত ধুনীয়া লাগিছে চাগে দেখিবলৈ কেনেকুৱা লাগিছে মোক ফটো মাৰি পাছত দিবা আকৌ চাম
মানে আঠা চাঠা লগাই কৰি চব ৰেডি কৰি থৈছোঁ আৰু তাৰ পিছত মানে সি ভাবিছো মানে গামোচাখন মানে আপোনাৰ ফুলটো একে ৰঙাটো নহয় দেই অকণমান হেৰি নিচিনা চকলেট ৰঙৰ যে
অ
এতিয়া মানে তাত হয় বগা আৰু চকলেটটো আছেতো চকলেটটো নহয় ধৰ মেৰুণতটো আৰু ডাৰ্ক মেৰুন কালাৰ যে অ সেই এইটো ৰঙাটো নহয় মানে নৰ্মেল গামোচা যিটো ৰঙা ৰঙা আহে সেইটো নহয় মানে অকমান ডাৰ্ক কালাৰখনৰ পায় নহয় উম সেই সটোৰ লগত এতিয়া হয় বগা মিলিব নহ'লে সেইটো কালাৰৰহে মানে কিবা মিলিব গল্ডেনটো দিলে মানে
ইয়েল্লোতটো মিলিব নেকি ল
ইয়লো মানে গ'ল্ডেন কালাৰ যদি মই দিয়া নাই মানে চাই লগাই পেলাই নি চাইছিলোঁহে বৰা দেখোন বিশেষ মানে হেৰি কৰা নাই বেছিয়ে জিলিক মিলিক লাগিব মানে হয় চিল্ভাৰ বা বগা জাতীয় বস্তু টো যাব এতিয়া সেই তাৰ্চেলডাল আনিলেও সেই ৰঙা আৰু গল্ডেন কালাৰ থাকে
উম!
লগাইছা নে, টো মিলিছে মানে সেইটো অকণমান কাঢ়া ৰঙাই পালো দোকানত মই বোলো মিলেনে নিমিলে লৈ যাওঁ এইটো মিলিলে ফুলটোৰ লগত তাঁচেলডাল এতিয়া সেই বাকী বাউণ্ডেৰী ডিজাইনটোহে মানে ভাবি আছো বগা মণি দিওঁ নে গল্ডেন মণি, তেওঁ এ সেইটোতে ৰখি গলো। উওম
অ'
নে ৰঙাই দিওঁ তাকে মানে ভাবি চিন্তি আটকি আছো তাতে, গাটো উঠালো মনটো নিয়ালো চব ৰেডি কৰিলো এতিয়া সেইখিনিতে আটকি' গলোঁ।
মানে উ উম এটা হেৰি এটা আহে ন কৰিব,
অ' কনফিডেন্ হে ভাল হ'লে মনটো ভৰি থাকে
ভাল লাগে এইবিলাক তাতে তুমি এইবিলাক জানাওঁ ন আগৰ পা? কৰি থকা সেইটো এটা কথা।
এতিয়া চব বস্তু গোটাইছোহে গোটাইছো সময়ে নিমিলে। কৰিবলৈ উম।
হয়ো, আৰু ল'ৰা ছোৱালী থাকিলে ন, অ', মই বনাইছিলো দেই বনাইছি বনইছিলো আগতে আৰু মই এয়া হেৰিও কৰিছিলো নহয়, সেয়াতো বনোৱাতো বনোৱাই আৰু এয়া কাপোৰত যে উম, মই কিন্তু হাতে দিয়ে কৰো দেই। অ', ফেব্ৰিকো কৰো কিন্তু হেৰি এম্বডাৰী যে, যিটো হাতেদি কৰা মেচিনত নহয়, হাত কৰো।
বুজিছো আপোনাটো এতিয়া একেবাৰে সময়ে সময় আপুনি দেখোন আৰম্ভ কৰিবই
অ', মোক ক'ত ইমান সময় ঔ, মই দোকানতো যাওঁ। তাৰ মাজতে ঘৰৰ কাম বিলাক চব অকলে ময়ে কৰো ন? কাম কৰা মানুহ নাই নিজে তক আৰু তাৰ মাজতে বিপদত ত বিলাক আছে মানুহৰ সেইবিলাকো খা খবৰ লোৱা এই বিয়া ওলাল এই মানুহ তটো কালেও খবৰ লোৱা তেনেকুৱা। সেইবিলাক আছে বিশেষকৈ দোকানলৈ গ'লে টাইমটো ইমান পোৱা নাযায় বা সেই এটা কথা।
কেতিয়াবা এলাহো লাগে নহয় মনটো নাযায় ক'তো। একো কৰিব নি ভৰি থাকিব মন যায়।
উম, আৰু এটা কথা মোৰ তাতে বে মাহো আছে যে ন'। পিক বেমটো আছে।
বহি থাকি
কথা। কেল আৰু চকুৰ প্ৰব্লেম নহয় গ এইবটো চচমা নহলে নেদেখোৱে দেখোন এক একো।
চব বেমাৰ পালে তাৰমানে আপোনাক।
চব বেমাৰে পালে।
বহিবও নোৱাৰে, ককালৰ বিষ। চকুৱে নেদেখ এ‌ চচমা আছে খন ঠিকে আছ
এক্সাৰচাইজ, এক্সাৰচাইজ কৰিবই লাগে তিদিনে, আছে আছে, হাত ঠিকে আছে। হাত, নাক, কাণ এইকেইটা জিভা জিভাটো আৰু চবচে বেষ্ট। সকলোতকৈ ভালেৰে মোৰ জিভাখনেই আছে বাৰু কি কবা এতিয়া বাক কি ভাত চাত খালা? বহুত ভাল পাওঁ। অ খাইছোৱে। আজি আগবেল দুপৰীয়াও খালোঁ, বেঙেনা।
মই সেই খাওঁ খাওঁকে আছোঁ মানে, খাব পৰা নাই, অকন এই ডিঙিটো সুৰ- সুৰাই থাক আছে, কাহত বোলে বেঙেনাটো বেয়া। উম সেইকাৰণে মানে
বেয়া বুলি কয়, মই কিন্তু খাওঁ।
উহ
মই খাওঁ ওম। অ মোৰ কিন্তু হেৰি দেই অকল বেঙেনা খালে মোক ক্ষতি নকৰে কিন্তু আৰু মই দুই সাঁজতো যদি বেঙেনা খাওঁ ভাজিটো অ ভাজনত পুৰা তেনেকা উম মোক একো অপকাৰ নকৰে এই কিছুমানে ধৰা জুতি হয় বুলি কয় যে বেছি খাব নোৱাৰে শ সে নহয়।
উম উম দেৱা মোৰ কে কেতিয়াবা এই জিভাখন ডাকা নিচিনা লাগে কেতিয়াবা উঠখনৰ ওচৰত খজুৱাই কেতিয়াবা
তুমি অ তুমি বেঙেনা মোৰ নিচিনাকে বেঙেনা ভাল পাওঁ আৰু ভাত কেৰেলাটো ভাল পা পোৱা হয় মইয়ো ভাল
ভাত কেৰেলা ভালপাওঁ, ভাত কেৰেলা ভাল পাওঁ। সেয়া ভাল পাওঁ।
এই কচুটো আৰু কলে জিভা পানী ওলাই ন
উম কচু মাছৰ মাথা দি কচু
তুমি যি কচুৱেই নিদিয়া মই এইবিলাক পাহাৰীয়া কচু যে পাহাৰীয়া কচু এটা পাই যায় কিনিবলৈ সেইটো বিলাহী মাছ দি বনালেও ভাল পাওঁ যি কচু নহওঁক। বৰ ধুনীয়া লাগে ধনিয়া চনিয়া দি অ চাটনি টোও ভাল লাগ সেইযে হেৰি কচু
আমাৰ সেই ভিনদেউৱে এবাৰ বনাইছিলে আপোনাৰ এই যে মুৰ্গীৰ আপোনাৰ লিভাৰ, আৰু যে, আমি যে কওঁ কচ কচ বুলি যে কওঁ যে! এ জিভাৰ ওচৰত যে, থাকে সেইডাল যে, খালেও যে, চুবোৱা নাযায় খচ খচকে যে উঠে। সেইডাল খচ খচ বুলি কওঁ। আমিও নেখাওঁ। সেই ভিনদৌৱে মানে কি কৰে, সেয়া মানে, মুৰ্গী আনিলে সেয়া আনে নহয় আহে যে সেয়া, মিহি মিহিকে কুটিব। অ'কে! কেতিয়বাৰে লিভাৰৰ সতি সেইবিলাক চব মিহি মিহিকে কুটিব কুটি আপোনাৰ কচুৰ লগত বনাব। আছ আপুনি মানে, নোখোৱাকৈ থাকিব নোৱাৰে? এনেকুৱাত টেষ্টি হয়। ইমানে ধুনীয়া হয়! সি মিহি মিহিকে কুটি দিয়ে যে। এ' ক'লা কচুদি বনাই। ক'লা, ক'লা, কচুদি বনাই অ'। একো নহয়, আপুনি ঠাৰি নাথাকে, কঁচো ঠাৰি নাথাকে। মানে হেৰি চব্জি নিচিনা নহয় মানে সেয়ে আপোনাক একেবাৰে পেষ্ট বনাই হেৰি কৰি দিয়ে এই যে আমি চাটনি যে খাম হেৰি। চাটনি, পদিনা চাটনি, বছৰটোৰ চাটনি নিচিনা। হৈ যায় আৰু সেইখিনিও থাকে। আপুুনি মানে, এক চামুচ মানে ধৰক খাওঁ বুলি এক চামুচ খালে নহয় আৰু আপুনি আৰু লৈ থাকিব লৈ থাকিব, সেয়াই খাব এনেকুৱা হয়। ইমান ধুনীয়াকে বনায়! এই কচুটো তাকে কোন, কেতিয়া, খাওঁ, সেইটো মানে নিজে চাইছিলো, নিজে বনালে আকৌ নহয়।
অ' নহয়, নহয় নিজে বনালে।
উম, কিছুমানৰ হাতত আকৌ অলপ হেৰিটো, ষ বেলেগ হয়, ন যদিটো ভাল হয় আৰু এটা বনাই তেওঁ, যাদু আকৌ, সেই মাছৰ তেল আনি, তেওঁ মাছৰ তেল বনাব। বেঙেনা দি। এনেকুৱা সোৱাদ হয়! মানে, সেইটো মইও বনাওঁ বাৰু! একদম মানে, আৰু বেলেগে একো নালাগে আৰু মোক আৰু ভাতকেইটা হ'লে হৈ গ'ল আৰু সেয়ে সানি খাম খাবচোন মছৰ ডাঙৰ মাছৰ তেলটো যে এই আদা নহৰু এনেকে স দিব দি পেলাই বেঙেনাটো সৰু সৰুকৈ কুটি ল'ব তেনেকৈ দিব দি পেলাই তা বিলাহী অকণ দিলেও দিব পাৰে বেছি নিদিব সেইটো তাৰপিছ সেই মাছৰ হেৰিখিনি তেলখিনি তেনেকে দি পুৰা ভাজি থাকিব জলকীয়া জলকীয়া দি পেলাই মানে বিলাহী বেঙেনাটো কমি যাব লাগিব মানে তাৰে তেলতটো লাব নহয় মাছ প যোয় মাছ ৰ তেলৰ সৈতে বেঙেনা তেল খাব আৰু
এনে বেঙেনা দি মাছ যে মাছ ভাজে যে সেইটো খাও ভাল লাগে
উ উম উম উম আকৌ সেই কেতিয়াবা সেই সকামে নিকামে বা বিয়াই চাই দিয়ে নহয় মাছৰ মাথাৰ লগত যে মুৰি ঘন্টখনন বনাই নহয় বেঙেনা
দিয়ে অ উম
সেইটোও খাই ভাল লাগে মইতো সেইটো পালে খাওঁ
মইয় মাছৰ মথা আক মই মগুৰ দাইলৰ মগ ঘন্টাখন বহুত ভাল পাওঁ
উম মই ভাল পাওঁ হা হ হয়, দিয়ক। কথা ওলালে মানে শেষেই নহয় গে, মোৰ ভোকেই লাগিলে দিয়ক। ভোকেই ওলাল ভাতকেইটাকে খামগে আৰু ভাতকেইটাকে খামগে। ঠিক আছে দিয়ক অ অ